অ' শুনি আছো, শুনি আছো।
ভাত খালা নাই?
ভাতে খালো আৰু কেতিয়াবাতে খালো।
মই শুই উঠিছো এ। চাহ একাপ বনাই আনি, খাই আছো।
চাহ খাই আছা নেকি?
অ'। শুই উঠিছে এইমাত্ৰ। অকমান আগত। সাৰ পালো, এঘাৰটা বজাত সাৰ পালো। আকৌ উঠি গলো। আজি এঘাৰটা বজাত টো টোপনিতে।
অ' মোলে ময়ো পাহৰিলো কেতিয়া কৰিছিলা নহ।
টোপনিতে গৈছিলো। এই বৰষুখন দি আছিলে, আকৌ শুই থাকিলো। কাপোৰ এখন লৈলে।
অ' বৰষুণ দি আছে নেকি সেইফালে।
এ! পুৰা ঠাণ্ডা এইেইদিন। মানে এইফালে, কাপোৰো শুবলগীয়া হৈছে। অ' সচাগে কৈছো, মোক সৌ কম্বল খন যে- এখন ভুৱাই নাই এখন ওঁলিয়াই থৈ দিছো। ৰাতিপুৱা মানে, ৰাতিপুৱা সময়তে- ডাঙৰ বৰষুণ দি দিলে ফেনখনোদি লাগি থাকে। তেতিয়া ঠাণ্ডা লাগি যায় মানে।
অ'হ থাকোতহে মানে ইমান গৰম।
হুম।
যেতিয়া যাওঁ, তেতিয়া দবাইটাৰ মানে এনেকুৱা গৰম হয়।
গম নাই আৰু অ' আমি মানে উ'ম গুৱাহাটী তোমাৰ মাজত নাথাকো। আকৌ যে, আমি কিন্তু ইমান এটা গৰম এটা অনুভৱ কৰিব নাপাওঁ। ওঁ।
অ'হ নোপাও, এ মানে আমাৰ চাইডতো পাহাৰ আছে ন' অলপ।
উ'ম।
মেইন টাউনত যিবিলাকে থাকে- এহেতে পাই যায় মছলা। যিবিলাকে-
গণেশগুৰি কিবা কিবি
খানাপাৰা চাইদেও অলপ কমেই বাৰু খানাপ এই পল্টন বজাৰৰ ফালে যোন থাকে।
উমম! গম পাইছো।
সেহেতে পাই যায় মচলা
বাকী এ ভাত মানে অকমান শুই উঠি চাহ খাইচো, তুমি খালা নাই?
ভাত খালো খালো শুই উঠিছাই নহ, এ দুবাৰ খোৱা হোৱা নাই খাম আৰু এতিয়া দেৰিকে খাম আৰু লাহেকে
তোমালোকৰ কি দিনটোত দুসাঁজে খাই নেকি ঘৰত?
দুসাঁজে খায় বেছি নেখায়।
আমাৰ তিনি সাঁজ খাই ৰাতিপুৱা খাই দুপৰীয়া খাই ৰাতি খাই।
দুপৰীয়া মানে কি নিজৰ কথা তোমাৰ যদি ভোক লাগে তুমি খোৱা, মানে বাঢ়ি খালে হ'ল।
গম পাইছো।
ভোক লাগিলে খোৱা হয় ভোক নালাগিলে ভাত
দাস মেডিকেলত পূজা বন্ধ কেইদিন দিব
পূজা বন্ধ তেনেকে এদিন ছুটি লব লাগিব হম
মই ল'ব লাগিব ছুটি চাৰিদিনৰ বেপা বেপাৰ এটা কৰিম। বুলি ভাবিছো লগৰ কেইটামানৰ লগত
কি বেপাৰ? কি বেপাৰ?
আমাৰ সেইফালে যে তোমাৰ পেটুৱা গোঁসানী থানখন আছে, শুনিছা নাই এনে
কি থান খন
পেটোৱা থানখন যে পেটুৱা গোঁসানী থান।
কত আছে।
আমাৰ ঘৰৰ ওচৰত ডাঙৰ থান এখন আছে,
উম উম!
মানে? এই ধলপুৰ জেগাত ৰ ভিতৰত চবতকে ডাঙৰ পূজা হয়।
অ!
এইবাৰ তাত জেলপি দোকান দিম বুলি ভাবিছোঁ।
ত জেলপি দোকান দিবা নেকি? ঠিকেই আছে ঠিকেই আছে ক'। উম মানে কলে হ'ল সিহঁতক
মানে এইবাৰ কি হৈছে কথা। -টো তোমাৰ ইবাৰ সেইটো জেগাতে সেইটো দোকানৰ জেগাতে মানে মোৰ লগৰটো মাকহঁতে মানে
উম!
চাৰি দিনত আশী হাজাৰ টকা জ এেল বি বেচিছে। তাই বাৰ হোজাৰ টকাৰ ইনভেষ্টমেণ্ট।
উম' লাভ আছে বোৰ কৰিব পাৰিলে। কিন্তু মানে দাছত তোমাক তেনেকে নিদিয়ে। মি তমোক কেৰা যাবা ক বোলেো?
আগষ্ট এক তাৰিখ হ'বা।
কেইটা যাবা কেইটা, টটেল ইউজিত তুমি?
আৰু ডৰিজিত দতিণ্ডা।
তিনিটা কলে দুটাক যদি দুদিন ছুটি দিয়ে, দুটাকদ তেনেকে দিব মানে আৰু। এ দিবও পাৰে, এতিয়া বহুত খিনি আছে ন, তাত হেৰি কৰি থকা।
হ এনেই বোলে, মোৰ বেম-চেমাৰ বুলি এনেই মই ভও দি বোলে দিন দুদিন ক্ষতি কৰিছো কেতিয়াবা। পাৰি ননে ডাউন উনৰ মানে যেনেকৈ ক্ষতি কৰো।
ঠিক নহাই আমিও বুচিাব পাওঁ। যিটো মানে আমাৰ-
গলৈ?
তাতে আকৌ ইণ্ধণটো কৰি থাক নি? এতিয়া এন চি নাপালৈকে।
হ'
ঠিক নাই মানে মই যাবলৈ মন নাই তাত। চাই লওঁ!
এইদাম তাত নহয়গা।
অপশচন নাই নাই এন চি নে এন চি পালেে কৰিম ভালকে, এনিজ নাওঁজ- কি কৰিবি বা?
ডিব্ৰুগড় মেডিকেল কলেজত ফ্ৰী কিবা মানে, খালী আছে কোনোবা যায় নেকি আজি আমাক চাহিদে সুধি আছিলোঁ।
এ পোস্ত?
উম' ক্লিনিকেল পষ্টিং, ক্লিনিকেল পষ্টি টঙও ইণ্টাৰ্ণশ্বিপৰ কাৰণে।
এ আৰ চি লাগিব ত এন আৰ চি নহলে নহ'ব।
অ' ডিব্ৰুগড় মেডিকেল কলেজখন নতুন যে তাত সেইকাৰণে ষ্টুডেণ্ট বিচাৰি আছে বোলে।
আহম'
বাট কিয় গলা?
ভাত তোমাৰ এই মাছ আছিলে, লোকেল মাছ।
এই বাৰিষা আৰু গোটেইখন মাছেই, মাছ।
মাছেই মাছ এই ফালে। তাকে কি কৰা যায়, বিপদত পৰি গৈছো অ', হেৰিয়ালকে ৰখিব লাগিব না। অক অ' অভিলাষহ'তে এতিয়া হৰি এপ্লাই, হেৰি কৰিব নোৱাৰে নহয়। এক্সামৰ কাৰণে। সিহ'তে ছিক্স চেমত এদ্মিত কৰা নাছিলে যে।
উম।
নোৱাৰে এতিয়া।
তুমি পালা ন,
উম।
নপোৱা হ'লে তুমিও নোৱাৰিলে হেতেন।
অ'
ভালে হৈছে পাইছা।
পাইছে ভালে হ'ল বাচি গলো।
ভাল পাইছা কিন্তু চাংটাই থাকা পিছতো,
হয় যেন কেনেকে মানে উম মানে ন নাপাওঁ বুলিয়ে, তোমাক দখোন ডাইৰেক কৈছো মই নোপাওঁ বুলি।
সেইটোৱে চাংটাই থকাৰ পিছতো যে পাইছা মানে বহুত ডাঙৰ কথা আৰু সেইটো।
আ মুকটা বাও মেইণ্টৰ,
আকৌ চাংতাই আহে বোলে তোমালোকৰ মেণ্টৰ।
চাংতাই কিবা পৰগে কিবা হয় এইটো তোমাৰ,
চাংডাই সে পি চি,
অ' পিছি সেই তেনেকুৱাই।
প্ৰগ্ৰেম কৰ্ডিনেটৰ।
অ'-অ'
আজি যিটোমণি হ'তক লগ পাইছা নে নাই?
যিতুমনিক লগ পোৱা নাই, ফোন চোনত কথা চথা পাতি আছো।
কুকিল
কুকিলাক কুকিলাকো ফোন চোনে কৰা হৈছে, লগতো পোৱাই নাই, কুকিল লগ কুকিলৰতো বহুত দূৰ, যিটুমনিৰ যিমান দুৰ তাতকে তিনি গুণ দুৰ।
অবিলাসটো আৰু দূৰ।
অবিলাচৰ পাঁচ গুন, ছগুন দুৰ।
হে, থাকে,
অভিলাশ এতিয়া আৰু তাতকৈও দুৰ দেখোন অভিলাষ, অবিলাচ অহাই নাইচোন।
গম পাইছো গম পাইছো।
উম,
সি এয়াতে আছে ন,
উম,
মই এনেই অকলে-অকলে আছো এদিন মাতো নি তাক।
মাতা সি কি বিজি আছে নে কি আছে জানো, মোক সি কোৱা কালি নে কি তাৰ ৰুমত নাই সি মানুহটো। আহিলে চাগে এতিয়া, নে তাৰ ৰুমতে আছে, ভালকে মানে ফোন চোন হোৱাই নাই তাৰ লগত। আজি দিনত ফোন কৰিছিল হা'
কেতিয়াবা কথা চথা পাতিলে তোমালোকে কোৱা প্ৰাঞ্জল অকলে আছে যোৱা যদি এপাক যাবা বুলি, মইও ইয়াত গোটেই কেম্পাছ ডালৰ অকলে-অকলে আছো না। দে
উম, সেইটো হয় বাৰু। হয় মানে তাৰ লগত কথা চথা, আজি আজি ক'ল কৰি ফোন কৰিছিলে। তাৰপিছত মোক ফোন কৰি মানে এইটো কাৰণে কলে যে এনেকে এনে কৰি দি দিয়াচোন, মই বোলো তুমিয়ে কোৱা কাৰণ পইচাটো দিয়াৰ সময়ত ভয় এটা লাগি থাকে। বাই চাঞ্চ নহ'ব, তাৰ আহি পইচা।
তাকে, অ মোৰ সিদিনা কথা এটা গম পোৱা নোপোৱা?
কি?
মইনাত এ মানে এইবাৰ প্ৰথম ল'ব ছোৱালী এজনীয়ে বয়ফ্ৰেণ্ডে এডমিশন ল'বলে আহিছে তাই বাৰু।
উম উম।
তাৰপিছত আ মোৰ হেৰিত আ বুঢ়াৰ দোকানত পালে মোক। চিনি পোৱা ন বুঢ়াৰ দোকান।
চিনি পাওঁ চিনি পাওঁ।
পালে মোৰ নম্বৰ চম্বৰ ল'লে তাই ছোৱালীজনীয়ে কথা পাতিলে মোৰ লগত।
অ।
যাই যাই এদিন আকৌ সেই সেই দশতে লগো কৰিলে।
অঁ।
অকলে নাহেয়ে যেনিবা, লগত সিও আহে আৰু।
অ', অ'।
সেনেকে কি কথা কি বতা মোক সুধিছে তোমাৰ মানে এনেকে ওলাই যোৱা মানে যিখিনি মানে। তোমালোক আৰু মানে চিনিঅখিনি আৰু মানে ডাঙৰখিনি - ডাঙৰখিনিৰ লগত। তোমাৰ এনেই কথা ছটা পতা হয়নে নহয়?
কোনে সুধিছে যে এজ
ছোৱালীজনীয়ে।
উম।
মই কৈছোঁ, ভণ্টী - - মোৰ লগৰ ইমান নাইয়ে বোলো লগৰ বুলিব'ল অকল এটাহে। বাকী গোটেইখোপা লগৰ বুলি ক'বলৈ গ'লে হ'ল। ডাঙৰ খপ এই সোপাই বোলো ভাল লগৰ। উম,
তাৰপিছত কি হৈছে?
আহ, হাহিছে।
কোনটো-কোনটো হেৰিয়ৰ মানে কোনটো?
এই দুহেজাৰ ছাব্বিছত- দুহেজাৰ ছাব্বিছৰ প্ৰথম।
অহ', অহ',
সাতাইছ পা নোৱাৰে নহয় আঠাইচৰ পা নোৱাৰে নহয় কৰিব আমাৰ ডাউন টাউনত। গভমেণ্টলৈ লৈ যাব চৰকাৰীলে লৈ যাব।
উম, আও চাৰি বছৰ এইটো?
প‌ঢ়িছোঁ সেইটো অকল তোমাৰ মেডিকেল কলেজত থাকিব মানে।
উম, সচাই নেকি?
সঁচাকে কৈছোঁ তোমাৰ এনেকে নীট নহয় আৰু নীটৰ নিচিনাই মানে তোমাৰ এণ্ট্ৰেঞ্চ এটা পাছ কৰিব লাগিব তেতিয়াহে তুমি পঢ়িবলৈ পাবা। আৰু পাৰ্চেণ্টেজ লাগিব মানে আৰু চাৰিবছৰ কৰিব অ, আৰু চাৰি বছৰ কৰিব।
উম, সাতাইছ আগলৈকে দি মেলি আজৰি হ'ব লাগিব।
অ' তাৰপিছত আমাৰ হেৰিটো আহিব আকৌ দেই তাৰপিছত আমাৰ মানে কি বুলি কয়, আমাৰ আমাৰ - আমাৰ মানে এইটো কি বুলি ক'ম এতিয়া তোমাক। যোগ্যতাটো মানে আমাৰ মানে কি আমাক বিচাৰিব আৰু মানে তেতিয়া কাৰণ কমি যাব ন।
অঁ। কাৰণ চৰকাৰীতো চবে বাবদ বহুত টান আছে ন ঘপককে নাপায় ন।
নাপায় তোমাৰ মানে। এতিয়া তোমাৰ বস্তুখিনি গোটেইখিনি হাইটেক মানে উন্নত হৈ গ'ল না গোটেই বস্তুখিনি।
উম উম।
আৰু সেইকাৰণে চৰকাৰে সেইকাৰণে তালৈ লৈ গৈছে য'ত ত'ত পঢ়িব নিদিয়ে মানে।
উম।
আৰু লেবৰটৰীটো নিব পায় শুনিছো লেবটৰীটো কথা নাজানো কিন্তু আমাৰো নিব ফিক্স মানে সঁচাকে সাহিত ছাৰ গৈছিলে।
সেইটো মানে কি এ কিছুমান এতিয়া কেতিয়ালৈকে মানে হেৰি ল'ব পাৰিব কলেজত?
এই এইবাৰ লব পাৰিব।
এইবাৰ লাষ্ট নেকি?
অঁ ইয়াৰ পিছত তাৰপিছত তোমাৰ এণ্টেঞ্চ দিব লাগিব।
উম, খতমেই চোন। অ শুনিছো বাও চাৰি বছৰ হ'ব বুলি।
কালে হৈছে আমাৰ হেৰিটো আহিব।
আমাৰ ডিমাণ্ডটো আহিব অকন।
উম ভালে। পেয়া পোৱা নাই নহয়।
মই বিয়া পোৱা নাই বাও।
সিহঁতি ইহঁতি চাৰি বছৰ পঢ়ি ওলালে ওলোৱালে ওলোৱালে ওলালে আমি চাৰি বছৰ ভিতৰত চাকৰি বিচাৰিয়ে পাই যাম।
অ সেইটো সঁচাকে আকৌ প্ৰাইভেট চাইভেট যতে হওঁক।
অ সিহঁতে চাৰি বছৰ পঢ়ি ওলোৱালে ওলোৱালে ওলোৱালে ওলোৱালে সিহঁতৰ আমি আমাৰ হৈয়ে যাব ধুনীয়াকে।
উম।
ভাল হৈছে কথাটো ভাল টাইমত আমি মানে যদি ভুল এটাও যদি বাচিছিলো বুলি ভাবিছো মানে কিবা এটা ভাল হৈছে আৰু অ শুনি
কিবা এটা ভাল কাম কৰিলো বাও।
কিবা এটা কৰি ধৰিলো মানে যে পিছত তুমি কেতিয়াবা ক'লে অঁ মই এইটোকে পঢ়ি থৈছোঁ বুলি ক'লে মানুহে ভাবি বা ই এনেকৈ পঢ়ি দিয়ক ক'ত পঢ়িছিলা কি কৰিছিলা সেইটো নোসোধে নহয়। তুমি
নোসোধে নোসোধে নোসোধে নোসোধে তেতিয়া টান বস্তুটো বহুত টান হৈ যাব ন, কাৰণ
কাৰণ তুমি এটা মেডিকেল কলেজৰ পৰা যেতিয়া মানে স্না তকটো কৰি ওলাবা ডিগ্ৰীটো কৰি ওলাবা তেতিয়া তোমাৰ মানে কি? এটা ডক্তৰতকে তলতে ধৰিব না তোমাক। অ' আৰু ভাবা নাই সেইখিনি সেইখিনি পোষ্টৰ তোমাৰ দৰমহাটোও বাঢ়ি যাব। অ'।
উম।
সেইখিনি চাকৰি দ যিখিন মেডিকেল কলেজৰ পৰা ওলাব সেইখিনি দৰমহা বাঢ়ি যাব লগতে আমাৰও বাঢ়ি যাব। আৰু সিহঁতি ওলোৱাৰ লগে লগে আমাৰ এক্সপিৰিয়েঞ্চ হৈ যাব মানে। এক্সপিৰিয়েঞ্চৰ চাৰটিফিকেট আমি পাই যাম। ভালেই হ'ব।
ভালেই হ'ব।